হেল্ল'
শুনিছ
শুনিছোঁ শুলিয়েই নেকি তই?
নাই শুৱা টোপনিডাল আহিছে।
তই দেৰিলৈকে থাকিব পাৰ?
উহু পাৰোঁ কেতিয়াবা কেতিয়াবা সেয়া ৰাতিপুৱা দেৰিলৈকে শুও যে বেয়া অশান্তি হৈ ঐ বেমাৰ হৈ যায়।
গম পাইছোঁ বাৰু মইতো তেনেকে আগতেটো মই কেইটাত ছটাত শুও ছটা বজাত শুই যাওঁ তাৰপিছত তো এঘাৰটা বাৰটাত উঠি যাওঁ।
ইমান দেৰিলৈকে কেনেকে থাকিব পাৰ ঐ?
মোবাইল মেইন।
মই নোৱাৰোঁ দেই।
আগতে পাৰিছিলোঁ এতিয়াও এ মাজতে তাৰপিছত অভ্যাসটো নোহোৱা হৈছিল এতিয়া আকৌ এতিয়া আকৌ মানে তোৰ এইটো এইবিলাক কৰি কৰি মানে অভ্যাসটো হৈ গ'ল আকৌ।
সেয়া বহুত বেমাৰ হৈ যায় মই মই মানে থাকিব নোৱাৰো মই ৰাতি।
বেমাৰ মানে চকু গুৰি ক'লা পৰি যায়গে।
উম তাতে মোৰ যে আৰু কিবা হৈ যায় মোক তোতে অকণমান বাৰু ঠিকেই।
কিয়?
এই মোৰ চকু তকো একদম গা ধৰি গৈছে তাতে চকুডাল সৰু না।
এহু এ একো নহয় সেই কান্দিব এইটো কি বুলি কয় এই আলু খানি দিবি। আলু খানিলে ডাৰ্ক চাৰ্কটো যায়।
এই মোক কবি না অকণ ইস্কিন কেয়াৰ টাইপ অলপ কবি না মই একোৱেই নকৰোঁ।
সেই কৰিবি এই যে মূলতানী মিটি যে
অহ সেইটো দোকানত পাই।
অ লৈ অনিবি সেইটোতো গাখীৰ লগত হানিবি নহলে তই দৈৰ লগত হান তোৰ কথা মই গাখীৰ লগত হানো। হানী পেলাই গোটেই মুখে চুখেনক হানী পেলাই একে চকুৱে চকুৱে কু বিতম বুলি নহয় চকুৰ চাইডে তাইডে একে চুকে কোনে চবতে লগাই, শুকোৱালৈকে ৰখি থাকিবি বহুত সময়। অ শু যেতিয়া পুৰা শুকাই যাব ন তাৰপিছত ধুই দিবি মু খন কি বগা হৈ হৈছোয় মই ভাইটি সেইদিনা হানিছো সিটো ক'লা ন মুঠছে বহুত। মানে মুঠ চে ভালিখিনিয়ে ক'লা দুই দুটাক, সি তাৰিছত মুখন ধুই দিছে তাৰ মুখন বহুত লতেৰাছিল যে একে চাফা হৈ গৈছে একৌ বগা হৈ গৈছে অকণ একে,
এ মোক কৰিব লাগিব কৰিব লাগিব আকৌ, তুলি আকৌ হৰি গৰি যাব নেকি,
কি।
চেলাৰি তেলাৰি বোলে গুচি গ'ল।
হে মই লগাই থাকো এইটো মূলতানী মিটি মাটিৰ হে এইটো ভাল হে এইটো, তো ভাল ভাল ডাঙৰ মানুহও লগাই ছেলিবেটি পৰ্যন্তও লগাই ভাব সেইটো।
লগাই বুজি পাইছো বোলে চেলাৰীত লাগিলেটো একো নহয়।
হে নাই নাই এটো, এইটো যে আমাৰ ইয়াতো পেকেটতহে পায় কিছুমান জেগাত। এনেকুৱা পাই ন তাত যিহেতটো মানে গোটেই হ'ল বডিত, ত মানে শুই পেলাই খানিব পাৰো এক মানে পুৰা পানীটো শুই যাব পাৰো বোকা পানীৰ নিচিনা। গম পাইছ।
মই লগাব লাগিব ৰোম গৈ।
বেছি নহ নহ হেৰি মুলতানী মিতিয় অ, পঞ্চল্লিশ টকা এটা লয় পঞ্চল্লিশ টকা লয়।
ক গেলা মালৰ দোকানত পাম।
গেলা মালৰ দোকানত বুলি নহয় চবতে পাবি সুধি চাবি কিহত পাও, ভানে চাই লবি ধুনীয়াকে, দামীও আছে কম দামীও আছে মই পঞ্চল্লিশটো লগাওঁ, তম হেৰি দিও লগাব পাৰি বিট বিট যে,
অ বিট বিট অ বিট,
বিট দিও লগাব পাও কিন্তু বিটটো সদায় সদায় ক'ত পাবি তাতছে ভাল তই গাখীৰদিও লগা।
গাখীৰতটো এভেইলেবল আছে দৈ এভেইলেবল আছে লগাম ৰচোন মই ট্ৰাই কৰিম এবাৰ।
কিন্তু সদায় নহয় হা স্কিন পোৰা একে ডাঁত, কৰি পেলাব তই এটা কাম কৰিবি আজি লগাইছ নহয় তই আজি লগোৱাৰ পিছত। সাতদিন সাতদিনৰ পিছত লগাবি সাতদিন বা ন দিন। দহ দিন এনেকে এতিয়া চা আমাৰ স্কিনটো এটা প পাতলা থাকে ন কিছুমান মোৰ অইলী ঠিক আছে মই যদি সদায় অঁ, বহুত অইলি ন আমাৰ মানে স্কিনটো বহুত অইলী ত আমি মানে যদি সদায় সদায় লগাই থাকো। তেতিয়া মানে কি হয় সদায় সদায় লগাই থাকিলে আমাৰ কিন্তু খহতা হৈ যাব।
উম,
এতিয়া আমাৰ স্কিনটো কবগলে ভাল অইলি যে ভাল।
ভাল মোৰ একো নাসানিলেও হৈ যায়।
মোৰোতো একো নাসানিলে আহোঁতে। মইয়ো সানিব নোৱাৰোঁ। কিন্তু, মেইনকে, এইবিলাক যদি আমি সদায় লগাওঁ। খালি মানে, দহ দিন, এনেকে পিছত লগাও, দহ দিন-সাত দিনৰ পিছত।
মই এদিনে লগাম ৰ' লগাম, এদিন ট্ৰাই কৰি চাম, কেনেকা লাগে। মই আগতে দৈয়ো লগাও বাৰু দেই।
দৈ-দৈ দৈ লগাবি, দৈ মুখত লগাই।
অকল খালি দৈটো লগাওঁ।
মই লগাওঁ, ভালতো।
উম!
আৰু হেৰি কৰিবি, চকুত যদি ক'লা গুৰি, মানে, চকুত যদি ক'লা হেৰি পৰে,
এই, চকুৰ ডাৰ্ক-ডাৰ্ক চাৰ্কলটো মোক আতৰাব লাগে বে। এইটো মোৰ বহুত বেয়া দেখে!
আলু লগাবি, আলু। কাটি পেলাই, আলু খিনি ঘহিবি তলত।
তই দি দিলেই হ'ল ন'।
হা?
গৈ পেলাই ধুই দিলেই হ'ল।
অ'! অকমান ৰখিবি, ঘহিবি ভালকে। তাৰ পিছত, ধুই দিবি, নহ'লে বৰফ যে।
উম!
বৰফ লৈ পেলাই, চামুচ এখন লৈ পেলাই, চকুত দি থলেই হ'ল, ঠাণ্ডা কৰি পেলাই।
উম!
নহ'লেতো সেৰিও লগাব পাৰ, হালধি বেচনৰ সেৰিটো চকুত ধুনীয়াকে! মানে, তলত এনেকে।
অ'! এডাল মই যে, লগাম-লগামকে
নহ'লে, তই এইটো লগা যদি, সেইটো বনাবতো নোৱাৰ, তেনে কফি পেকেট ল', কফি ল'।
উম!
তই সেৰি, কফি-চফি লোৱাৰ পিছত, তই বিলাহী ৰসটো ল'। তাৰপিছত, তই সেৰি, গাখীৰ লৈ ল', তিনটা মিক্স কৰিবি। তাৰপিছত, চকুৰ গুৰিত লগাই লগাবি। সেইটোও ভাল!
লগাব লাগিব, লগাব লাগিব। মই স্কিন কেয়াৰ নকৰোৱে, এই বহুতেই স্কিন কেয়াৰ কৰে।
স্কিন কেয়াৰ কৰিব মানে, নালাগে। কিন্তু, এটা লিমিটত কৰিব লাগে। এতিয়া, মই স্কিন কেয়াৰ তেনেকে নক মই তাৰমানে, কোনোবা সময়ত, মূলতানি মিট্টিটো সানো বা মন গ'লে, ডাইৰেক্ট গাখীৰটো সানো। তেনেকে কৰিবি। এনেই, যি তি ইউজ নকৰিবি স্কিনৰ কাৰণে।
মইতোতো বেছিভাগ, মূলতানি মিট্টি, মই এতিয়া, নলগাওঁ। আজি, আজি যদি লগাওঁ, আকৌ সাত দিন বা দহ দিনৰ পিছত লগাওঁ মই।
উম!
লগাবি নাই? মোৰ ভাইটিৰ চকু গুৰি ক'লাটো অকণ কমিছে, আগতছে।
আটা-চাটা লগাব পাৰি নে নোৱাৰি-নোৱাৰি?
এ, আটা কেনেকে লগাই বে মুখত, তই কি কথা ক'? অ'! হাতৰ অ'! মূলতানি মিট্টিটো হাতে-চাতে, এইটো যে, ঘিলা গুটিটো যে। ক'লা হয় নাযায় কিছুমানৰ, তাত লগাবি।
আমাৰ বাৰু ক'লাই, ঘিলাগুটি।
নাই চব, সেৰি লেতেৰা হ'লেও, ক'লা হয় ন' বস্তুটো।
উম! এ, লেতেৰাজে নহয় দেই, লেতেৰাজে নহয়।
সেই, সেইটো নহয়, তই ঘূৰি নুফুৰ। ঘূৰি ফুৰিলে, টেনিং এটা নপৰে। সেইটো কথা কৈছো, ৰ' অ'! সেইটোৱে মানে, লে বিলাক হোৱা নাই। ত' মানে লগাবি বস্তু মানে চাফা কৰি দিয়ে ত' প্ৰথম এদিন লগাই চাবিচোন তোৰ মুখখন নিজে চাফা চাফা লাগিব বেছি বগা বগা লাগিব।
লগাম ৰ' মই।
সঁচাকে কৈছোঁ মই ফটুৱামি নাইকৰা লগাই চাবি না তোৰ কাৰণে নিজৰে ভাল। চ আৰু চকুৰ গুৰি তলত যে সেইখিনিতে কাইলৈৰ পৰা তই সেই সেই এইটো কি আলু লগাই থবি আলু ঘঁহিবি খুব আলু লগাই থবি নহ'লে ঘঁহিবি।
উম।
ভালটো।
কৰিম কৰিম।
নহ'লে তই যদি আলুটো নলগাৱ তেন্তে সেই এইটো কি কৰিব পাৰ অ কফি এপেকেট লৈ আহিবি। বিলাহী, গাখীৰ মিক্স কৰি লগাই দিবি ধুনীয়াকে।
নাই মই মূলতানী মিটিটোৱে লগাম এইটো মোৰ লগাব বহুত মন আছে।
মূলতানী মিটিটো ভাল ময়ো লগাওঁ সেইটো।
উম।
কিন্তু ইমান নলগাবি হা স্কি স্কিনটো আকৌ খহতা কৰি পেলাই।
গম পাইছোঁ গম পাইছোঁ।
ইয়াত মানে তই যদি আজি লগাইছ একেবাৰে সাত দিন বা দছ দিনৰ পিছত লগাব যদি ধুনীয়াকে। তইতো লগা তই কৰিবি নহয় সেয়া কৰাৰ পিছত তই আ আজি তই মূলতানী মিটি লগালি ন কালিৰ পৰা তই দৈ মানে গাখীৰ যে
উম অহ।
নহ'লে গাখীৰ থৈ দিবি দৈ হোৱাৰ পিছত লগাবি বস্তুটো। স্কিনটো তেতিয়া তো আকৌ পাতলা দিয়ে পাতলা কৰি দিয়ে। মই তেনেকে লগাওঁ।
চফ্ট হৈ যায় ন?
চফ হৈ যাওঁ অ তেনেকে লগাবি মানে স্কিনটো পাতলা কৰি ৰাখ
দাগ আছে মোৰ এইটোৱে বেয়া।
হোম?
স্কিন ডালত বহুত দাগ আছে মোৰ।
ত' আ গুটিবিলাক ফুটাই দিয়া চাগৈ?
নহয় মোৰ কি জানো এইবিলাক যে এই মোৰ এই ভন্টিয়ে আখুৰা সৰুতে
একো নহয়।
হে?
এইবিলাক হেৰী লগাবি ৰ মই ডাকৰটো চাম ৰ বেগদতচ খিনি হেৰী কৰিবলে হেৰী লগাবি। এ বিলাহী
উম।
আৰু কফি এনেকে লগাবি দাগবোৰ নিয়ে।
উম।
বিলাহী, কফি দিবা আৰু তোৰ হেৰী বেছিভাগ যে তই গাখী গাখীটো লগাবি মুখৰ স্কিনটো মানে ভাল কৰে চফ কৰে।
চফ অ গাখীৰ লগাম ন লগাম ৰ'।
নিমপাতো লগাব পাৰ। কিন্তু মই নিমপাত লগাব পাৰ পা মোৰ বহুত পুৰিছিলে মুখখন।
সে তেনে মোক কিয় কৈছ বে? তেনে মোক কিয় কৈছ?
নহয় মই মানে মোৰ ভুল ক'ত হ'ল জান মই নিমপাতটোতো এনেকুৱা হেৰীত পিছিলো য'ত জলকীয়া লাগা আছিলে। আৰু অকল নিমপাত নলগাই মানে, মই অকল নিমপাত লগাইছো।
উম! উম!
নিমপাত লগাব লাগে ভাল বোলে।
ঠিকে আছে,
কৈবি স্কিন কেয়াৰ, মানে মূল তানি মিটি চিতি লগাবি, তাৰপিছত গাখীৰ চাখি লগাই থাকিবি।
কৰিব লাগিব, কৰিব লাগিব।
তোৰ, যোনবিলাকত টেইনিং আছে ন তাত লগাবি মুলতানি মিটিটো। ডিঙি-চিঙিত, তাৰপিছত খিলাগুটি, আঁঠুত তেনেকে
উম! অ লগাব লাগে লগাব লাগে, মই মানে মোৰ বহুত মোৰ মানুহটো কুলা হৈ গৈছো যে আগতকে ভাই।
অটো ক কলা ক'লা মানে কেনেকা তই ৰ'দৰ কলা বা গুৰি যোনবিলাক ধূলি গাল যে সোমাই লেতেৰা গাল।
উ নাই মই নোলাওৱে আজি কালি বহুত কম উলাও। তেওঁ জানো কিয় ইমান হৈছে?
এইটো হয় বাৰু তই হেৰি ফেচৱাচটো আনিবি না হিমালয়া
ফেছৱাছ
আৰু এটা কাম কৰিব পাৰ তই গাখীৰত যে
উম!
গোলাপ ফুল আছে তহতৰ?
নাহ!
গোলাপ ফুল দি থব লাগে, তাৰপিছত সেইটো পানী দি মুখ ধুব লাগে, ভাল! সেইটো গাখীৰ দি পেলাই মুখ ধুব লাগে।
ডাইৰেক্ট হেৰি দি ধুই দিওঁ, গোলাপ জল দি।
ন গোলাপ জল, কিন্তু গোলাপ জলটো চাই লবি দেই। ভাল নে বেয়া! প্ৰথম সেইটো কিছুমান গোলাপ জল বেয়াও থাকে, ইফেক্ট কৰে কিন্তু দেই মুখত। আমাৰ দেউতাহঁতৰ তাত আছে, কোম্পানীৰ তাত। পাঁচশ টকা খালি সেইটোৰ দাম।
তহঁতৰ দেউতাহঁতে কি কৰে অ?
মই নামটো নাজানো ভালকে, অনলাইনতো এইবিলাক হেৰি এই প্ৰডাক্ট বেচা কাম।
উ মানে কি ঘৰে ঘৰে ঘৰে ঘৰে গৈ বেচিব লাগে নেকি?
নালাগে! নিজে মানুহ আহে, ফোন কৰে কেতিয়াবা, দিবও লাগে, কেতিয়াবা নিজেও আহে, তেনেকুৱা আৰু।
তহঁতৰ দেতাক চেলাৰী চিষ্টেমত দিয়ে বেছি চল দিয়ে নে এনে
চেলেৰী চিষ্টেম সেইটো মই নাজানো দেই, সেইটো ভালকে মই গম নাপাওঁ ইমান।
মায়ে, মায়ে, মায়েটো স্কুলতে কৰি আছে ন?
সেইটো, সেইডালৰ কাম নাই বাৰু ইমান। দৰমহানো কিমান দিয়ে? চাৰি হেজাৰ, ছহেজাৰ, চাৰে ছয় হাজাৰ, নাই কোনে কৈছে নবঢ়াই, হেতৰ কাম নাই ইমান।
তন্ততে কি চাপৰট, তন্ততে কি চাপৰ্টাৰ বিজেপি নে হেৰি কংগ্ৰেছ?
বিজেপি।
উম! দেতাউ বিজেপি?
উম! নিজৰ মানুহ আছে যেতিয়া, বিজেপিয়ে আৰু।
নিজৰ মানুহ কোন আছে? নিজৰ মানুহ কোন?
এ আমাৰ গাঁৱতে মানুহ উঠিছিলে যে সেইকাৰণে।
অ অ।
তেন্তে বি জে পি।
উম খাটি গৰু বেচিবি আমি।
উহুম গম পাইছো, তই স্কিন কেয়াৰ কৰ বুজিছ?
উম।
তই ক'লা যে, তই অকল ঘৰত থাকিলে বুলিয়ে যে বগা হবি মই বাৰু সেইটো সঁচা কথা ঘৰত থাকিয়ে বগা হ ছোঁ কিন্তু তই যে উম?
তেনে
তুহনতৰ কথাটো নাজানো দেই মই কিন্তু ঘৰ পৰা নোলায়েগাইছো মই একো নাখানি।
এই ছোৱালী মানুহবিলাক এনেকায়ে ঘৰৰ পৰা বু
উম কিছুমান ল'ৰাটো ঘৰত থাকিও বগা হয় সেই কিছুমান ল'ৰা তুন্তৰ কথানো না আনু বাৰু।
আমাৰ ত স্কিনটো কি গড়ৰ স্কিন নে হাতীৰ স্কিন?
এ তহঁতে স্কিন কেয়াৰ নকৰ যে আগৰ পৰাই আৰু ক তহতৰ আগৰ ঘোঁৰাবোৰক ধূলিবোৰ কম সোমাই থাকে মুখত।
উম মই ৱাছ কৰিব লাগিব মোক।
তই এটা কাম কৰ, মুলতানি মিটটি খান
উম।
মুলটানি মিটটি আন, ফেচৱাছ এটা আন তাৰপিছত তই সিহঁতৰ ঘৰত যে গাখীৰ আছে যে, গাখীৰ খিনি মুখ সানিবি নহ'লে গাখীৰ কেই কেইদিমান থৈ দিবি দৈটো হোৱাৰ লগে লগে দৈটো হোৱাৰ পিছত তই ঘুহি দিবি।